এই অকমান ইয়াৰ লগত কথা পাতিলো। যোগী যোগী আদিত্য ত্যনাথ।
অ, কিঠিকে ম মোৰ লগত কৰাৰ পিছত তালগত ফোন কৰিলা মানে নেকি।
অ, এই যা কথা পাতি উঠিছো তাৰপাছত তুমিও একে লগতে মেছেজ দিছা মই লগতে ৰিপ্লাই দিলওঁ। সি এতিয়া ক'লে আৰু কৈছে কৰিবা নেকি। মই বোলোঁ ৰ কপিলে কৰি লওক তাৰ পা' তোৰ লগ কথা পাতি আছোঁ, তাৰ কিবা প্ৰব্লেম দি আছে ফোনটো নাহে মানে
তাৰ
তাৰ
সেনা খেনাখন মোৰ দিছিলে, এতিয়া সেখেনাখন এতিয়া মই তোমাৰ তাৰ লগত আমি ক যে লৈছিলে কালি এতিয়ালৈকে একচেপ্ট কৰা নাই কিন্তু মানে বহুত ধুনীয়া টাইমটো লৈছিলে সাত মিল লৈছিলে এক
সাত, সাত মিনিট যদি বহুত আৰু তোমাৰ চাগে হাইছ টাইম সেইটোৱে থৈছে যে সাত মিনিট, ক'ম সময়ৰ আৰু মানে।
অ এসপট কৰা নাই।
উম, গ'ম পাইছো, বাকী কালি যে কৈছিলো তোমাক হেৰিখন চালা নে নাই? ৱেব চিৰিজখন চলান নাই?
অ ডাউনলোড কৰিলো
এ পিছত ন?
ছুটি চুট বৰ বেছি দীঘল নহয় তুমি এক বহাত খতম কৰিব পাৰিবা। তুমি মানে যদি ধৰি লোৱা এ অলপ পিছৰ পৰা এতিয়াও যদি বহা।
আহ'
তুমি সেই পাঁচটালৈকে চাগে তোমাৰ খতম হৈ যাবা।
কিমান ঘ, কিমান ঘন্টাৰ, কিমান সময় মানে এটা, এটা এপিছদ
এটা এপিছড জানো কিমান টাইমৰ, আধা ঘণ্টা
মন বহি যায় নেকি?
অ' তুমি চাবা না, ৰ্ফাষ্ট এপিচডৰ পৰাই তুমি কবা যে ৱাহ! কি ৱেব ছিৰিজ বনাইছে।
চাবই লাগিব ৰখা, এতিয়াই চাম অলপ পিছতে।
না ভাত পানী খোৱা নাই এ, গা পা ধুওঁ খাম তাৰপিছত এই গৰমডালত কিবা খাবলৈ মন নোযোৱা হৈছে দেখোন মোৰ কিয় জানো?
একদম ভোক নালাগে ও, চবৰে চবৰে এ ভোক মানে ভোক-চুখ নালাগে
ভোক নালাগে খালি মোৰ এনি টাইম পানী খাওঁ পানী খাওঁ লাগি থাকে।
ডিঙিডাল শুকাই থাকে ন?
পানী খাবলৈহে মন গৈ থাকে দেখোন, ভাত পানী খাবলৈ মন নাযায়।
এ মোৰ তোমাৰ দাঁত এটা গুজিব হ'বলা ইমান বিষাই আছে নহয় মানে।
ক'ৰ হেৰি গুৰি দাঁত নে কি?
গুৰি দাত অ গজিব হ'বলা ইমান বিষাই আছে মুখখন তোক মানে মোৰ একদম চোবাবলৈ মন যোৱা নাই।
এই দাঁতৰ বিষতো বৰ বেয়া বিষ ন?
উম গুৰি দাঁত ওলালে বৰ বিষায়তো। আগত তাতে তোমাৰ তাতে তোমাৰ আকৌ জিভা ডাল তাতে লাগি থাকে গে গৈ।
না' সেইটোৱে এই দিব্যৰ বিষাইছিল নহয় তাৰো বোলে গুৰি দাঁত তেনেকৈ ওলাই আছিল নেকি? সি মোক কৈ আছিলে সেইদিনাখন কৈছে গুৰি দাঁত এটা ওলাব বোলা বৰ বিষাই আছে বুইছ, মই বোলো তোৰ বয়স আছেইনে এতিয়াও গুৰি দাঁত ওলাবলৈ।
অ তাৰ কি
হম হ'ব দে হ'ব দে, না মোৰতো বয়স আছেইনে এতিয়াও গুৰি দাঁত গজিবলৈ? কি কৈছামম হ'ব দে হ'ব দে সঁচাকেই। বয়স পাৰ হ'ল তাৰ একত্ৰিশ বছৰ হ'ল আৰু
এই এইটো কি বুলি কলে হবনে? আজি হ'বনে এইটো।
অ, নাই নাই অ, মই তাক কৈছিলো নহয় মেছেজ দিছিলোঁ আৰু ফোনো কৰিছিলোঁ কৈছে মেছেজ মেছেজ চিন কৰিছে বোলে। এতিয়া মেছেজ চিন কৰাৰ পিছত জানো অ, তাকেতো কি বা
উ হ'ব লাগে অ, হ'ব লাগে।
অ, মই কালি এই কালি নহয় পুৰহি ৰাতি মই যে তোমাক যে কৈছিলো আমাৰ দাদা এজনক মই মেছেজ মেছেজ দি থোৱা আছিলে চিন কৰা নাছিলে, তাৰপিছত মোক আকৌ ৰিপ্লাই দিছে। মই হাই হাই বুলি দিয়া আছিলে, তেখেতেও হাই বুলি এ দিছে। ম সোধা নাই আৰু এই হেৰিৰ কথাটোৱে সুধিম বুলি ভাবিছোঁ। সুধিলো মই যে বেংকৰ ডি-টেইল্‌ছটো দিছিলো কিবা খেলি মেলি হ'ব নেকি ধৰ। কিন্তু সোমাই গ'ল যিহেতুকে আৰু খেলি মেলি হব নালাগে চাগে ন?
হ'ব নালাগে আৰু বাদ দিয়া আৰু এতিয়া আকৌ কি কৰি থাকিবা আৰু
সেইকাৰণে মানে সোধা নাই আৰু আকৌ ইও সুধিলে যোগিয়ে জোগীয়ে ডাইৰেক্ট মেছেজতো মোক দিছে এ ষ্ক্ৰীণশ্বটতো, তাৰপিছত আৰু সি কৈছে নাই মোৰ লগত কথা লাভ নাই তোমাৰ ওপৰৰ যোনটো আছে তাৰ লগত কথা পতা বুলি ক'লে আৰু।
অ, অ, অ
তাৰপিছত মই বোলো সেইটো মই বোলো সেইটো বাদ দে ইটো কোৱা মাক। কৈছে মেছেজটো চিড কৰিছে কম ৰখা কি হয় মই বুলো হ'ব দে ঠিক আছে তেতিয়াহ'লে। সেয়াই আৰু। এতিয়া কি কোনোবা আহি আছে ন তোমালোকৰ ঘৰলৈ মানুহ?
তেতিয়া নাই নাই নাই এতিয়া।
আবেলি যায় চাগে আৰু মানুহ বিলাক এই গৰমতটো এতিয়া। এই গৰমত মানুহ মানে ওলাব মন নকৰে।
এই ভিতৰত থাকি আমাৰ থাকিব পৰা নাই বাহিৰৰ মানুহখিনি কি হ'ব এ।
অহ সস্তাাকে ন ধেই। জনা যে এতিয়াও যে সেই যে কাম কৰি আছে ধৰ।
এতিয়া বোলে ধৰা ছাগলী মাংস বোলে আনিবোলে খাইছে কেনেকুৱা লাগিব?
প্ৰেছাৰ চছাৰ আছে সেইটো মৰিল বুলি ধৰা। ছাগলী পাৰ মাংস হা।
একাকেবাৰ।
গাহৰিটো গাহৰিটো অলপমান মাৰে নেকি ন পিছাৰত?
ন'
অলপ গৰম আছে চাগে এইটো।
কাৰ ডাঙৰ মোকে নাখায় নহয়।
দুদিনমান যে একদম নেৰা নেপেৰা বৰষুণ দি দিয়া হয় এনে মজা লাগিলেখন নহয় কপিল।
হ'ব লাগে নেকি।
অ, মানে
কিন্তু এইবাৰ এইবাৰ বাৰিষা নাপাবও পাৰা বুজিছা এইবাৰ বাৰিষা নহবও পাৰে। বতৰো হোৱা চান্স আছে কিবা এল নিও নহয় জানো এতিটোভে দি আছে আৰু। সেইটো এবোৰ তোমাৰ মান নহ'বও পাৰে।
সেইটোও হয় একো ধৰিব আৰু থা নহয় তোমাৰ বাৰ বৰষুণোত দিলে ঠিকে আছে এইোনটো ৰ মাৰ দুন
অ, আমাৰ এইফালো ভাগ্য ভাল পানী পানী হৈ আছে বৰষুণ খুন দি পেলাই দিনতটো ৰ'দ দিয়ে ইফালে যে তোমাৰ দ ফালে যে ম অ পথাৰ একদম কাম একদম খৰালি দিয়া নিচিনা পথাৰত তাতে হাল বাই থৈছে পানীয়ে নাই, আমাৰ এইফালেটো ভাগ্য ভাল মানুহখিনি পানী হৈছে।
আৰু মানে কি জানা আমাৰ খেতিটো যে কপিল অলপমান মানে তোমাৰ উন্নত কৰি লৈ হ'ল।
নাই আমাৰ ৱেদাৰো চেঞ্জ হৈছে আৰু ধ
ৱেডাৰ চেঞ্জ প্লছ আমাৰ মানে কি জানে, খেতি আমাৰ মানে পথাৰত মানে পাম্প লাগিব। পানীৰ পাম যে। পাম্প হ'লেহে কামত দিব।
অ
আমাৰ মানে পথাৰবিলাকত পাম্প দিব লাগিব পাম্প পানীৰ যে।
দিবই লাগে চাব গ'লে।
উম পানীৰ পাম্প এটা বহালেহে হ'ব, নহ'লেও তুমি খেতি কৰিব নোৱাৰা আজিৰ দিনত।
নোৱাৰা অ।
এতিয়া মানে সেই আগৰ যুগৰ আগৰ পদ্ধতিত খেতি কৰিলে লাভ নাই। অলপমান এতিয়া হেৰি কৰিব লাগিব। আপগ্ৰেড হ'ব লাগিব। আগৰ দিনত থাক কিলে আৰু খেতি নহয় আৰু।
চেচ আৰু চব শেষ, অ। ব ব এ হেমহ আহিছে।
অঁ হেম, হেমৰটো কলেজ-চলেজ শেষ আৰু।
শেষেই কলেজ। তোৰ কলেজ শেষেইটো।
কিবা আছেই নেকি আৰু?
আছেই বোলে কিবা কিবি।
অ গৈ আছে মই কালি-কালি দেখিছো ন চব গৈ।
কি কৰি আছে? সি গছপিল লগাই আছে নেকি?
কিবা মানুহৰ দেখোন কালি কিবা আধাৰ কাৰ্ডহে লৈ আছে।
বা মহৰি হৈ গ'ল নেকি চাপৰিৰ? মূহৰি বেলেগ আৰু ডেকাল'ৰা। তাৰ চাগে ঘৰত থাকি আমনি লাগিছে সেইকাৰণে গৈছে চাগে।
মানে ক'বলৈ গৈছিলে বোলে, একেট পেন-চেন পিন্ধি আছে ন জিনচ-চিনচ।
বাহ। না কৰবালৈ যায়হে চাগে।
কোৱা বাকী, বাকী থাকিব লাগিব। মই থাকিব পৰা নাই বুজিছ নে, মই মানে কুলাৰটো কাক চাপি চাপিয় মই মানে কুলাৰৰ কাষ চাপি-চাপি আহি আছো মানে, মই থাকিব
হয় অ, সেইটো যে তোমাৰ ভালেই দিয়াচোন যিমান যি হলেও ওচৰত লৈ ল'ব পাৰা। আমাৰ ফেন বিলাক চলি আছে, ক'ত ওপৰত চলি থাকে ফেন। গাত বতাহেই নলগা নিচিনা।
একদম ৰে, আমাৰ জুগি আহি পাই গ'ল।
হে সিউ আহিল নেকি? বাহ!
জো-জুগিয়ে দেখোন কিবা দাঁত-চাত উল উলিয়াই আছে কিবা ভাল খোৱা আছে নেকি, দাঁত-চাত উলিয়াই আছে।
তাক সোধাচোন কি ভাল খবৰ লৈ আহিছে, তাক মিঠাই খুৱাব লাগিবতো আমি।
তাৰ বোলে কিবা বিষও অনুভৱ হৈ আছে।
উম কৈছে সি মোক, কালি ৰাতি বোলে শুব পৰা নাই বিষত।
ডক্তৰক উ নিব লাগিব অশাহ
নহ মই তাক কৈছো, মই বোলো ঠাণ্ডা খা ঠাণ্ডা খালে ঠিক হৈ যাব চ'ব।
নাই, নাই। নাই নাই ইয়াক এইফালেহে নিব লাগিব। ভৱানী ভূঞাৰ ওচৰতহে নিব লাগিব।
হয় নেকি, অলপ বেছি নেকি তাৰ বেমাৰটো।
অকমান বেছি হৈছে।
হেই সেই তোমাৰ হেৰিতে আমাৰ হেফেনত ঠিক হৈ যাব বুলি ভাবিছিলোঁ।
নাই নহ'ব নহ'ব এইটোত। সেইটো নহ'ব, এইটো ইয়াক ভৱানী ভূঞাহে চাব পাৰিব আৰু।
হেই। ভবানী ভূঞা ওৰলৈ গ'লেহে ঠিক হ'ব লাগে টেবলেট চেবলেট দিব কিবা কিবি।
অ'
ন
অ'
বাকী পানী খাব লাগিব খুব পানী আৰু ঠাণ্ডা। সেইটোহে কামত দিব। ইয়াত ঠাণ্ডাটো ঠাণ্ডাটো বিৰাট ধুনীয়া বস্তুটো গ'ম গ'ম পাইছনে নাই।
ঠাণ্ডাটো চেন চে এই এইটো কাৰণে।
অ' আহ উম। ঠাণ্ডা বিৰাট ভাল। এ জোনটো তোমাৰ যে ডিপ ফ্ৰিজত ভৰাই থোৱা থাকে যে। চিচাৰ ঠাণ্ডাতো সেইটো কথা কৈছো মই সেইটো বিৰাট ভালতো। আহ।
অ'
কোনো কথাই নাই এইটো হেয়টো তুমি। তুমি যদি ডেইলি খাবলৈ যোৱা।
অ'
তোমাৰ গলি উলিয়াই দিব তাক।
অ' সেইটো হয়, উম সেইটো হয় সেইটো শুনিছো অ' খালে বোলে একদম। ভালকৈ দিব এই ভালো ভ ভালো হ'ল চাগে এয়া পোৱালি বুইছা। ইমানতো ভদ্ৰ পোৱালিও নহয়।
নহয়, নহয়, ইমানো ভদ্ৰ নহয়।
সেইটোয়তো ইহঁতে তোমাৰ এই গৰম কৰিলে গিলৰ ওচলহে যায় আৰু।
ন কি ক'বা ইহঁতৰ কথা।
মানে এ ইমান ভাল পোৱালি নহয়তো।
চাই থাকিবা আকৌ এতিয়া এতিয়া তোমাৰ ওচৰতে কথা লেকচাৰ মাৰি মাৰি বোলে গুচি গ'ল।
কেতিয়া কেতিয়া চাগে তোমাৰ পাথৰলৈ লৰ মাৰিলে ঠিক নাই।
ঠিকেই নাই হয় দিয়া উম।
অ'
বাকী সি ফোন মাৰিলে সুধিব লাগিব তাৰ কেনেকুৱা হৈ আছে এতিয়া বিষ চিষ বিলাক।
নাই নাই নাই এটা বিষ আছে, বিষ আছে, অকমান বিষ আছে টা।
আছে ন আজি হৰৰ নাই নহয় গ'ম গ'ম পাইছানে এন চি চিছ লৈ গ'ল। ঐ এন চি চিছ খনত কিমান টাইমত মাতে জানা।
এন চি চিছ টিন।
ৰা ৰাতিপুৱা প্ৰায় চাৰিটা চাৰিটাটে মাতে হ'বলা।
সেইজনে কালি কৈছে আজি মই চাৰিটা তাতে যাব।
তোমাৰ সেই কুলাৰৰ কিন্তু আৱাজটো বেছি আহি আছে দেই। খেৰ খেৰাই আছে অলপমান উম। নহয় নহয় এই জাষ্ট আহিছে এই জাষ্ট আহিছে। এতিয়া নহয় উম। অ', এতিয়া ঠিক আছে।
এতিয়া মই আ- আঁতৰি আহিছোঁ আকৌ খিৰিকি ওচৰলে আকৌ যাম মই।
চাৰিটাত যে তোমাৰ। চাৰিটা নে কে তাতে মাতে বে।
সেডাল যাব আৰু সেডাল।
উম, আকৌ হেৰিও লৈছেতো ৰণেও লৈছেতো দুইটা একেলগে যাই
অ', ৰ ৰণও লৈছে বোলে।
উম, সেইকাৰণে মানে সিহঁতৰ ভাল আৰু লগৰ হ'লে।
ভাল। একেলগে হ'লে ধৰক স্কুটি বা বাইকখন হ'লে দুয়োটাই একেলগে ৰাতিপুৱা যাব
যাব পাৰে ধুনীয়াকে সেইটোৱে কথাঁ। কি ক'বা আৰু সিহঁতৰ ক'লে